হেল্ল' নমস্কাৰ।
দাদা নমস্কাৰ ক'ত আছিল আপুনি?
এ মই এপাক ওলাই আহিলো ৰখা
অ মানে আপোনাৰ অথনিৰে পৰা ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাছিলে যে
অ অ এ মই সেই মানে ফ্লাইট মুদমাৰি চাৰ্জত লগাই থৈ দিয়া আছিলে
অ অ চাৰ্জত থৈ দিছিলে ন।
অ কিবা লেঠা আছিল নিকি?
অ লেঠা মানে এই যে মই আপোনাৰ আজি তিনি দুশ দুশ পৰা তিনি সপ্তাহ আগত যে আপোনাক মই কথা এটা কাৰণে ফোন কৰিছিলোঁ কথাটো আপোনাৰ মনত আছেনে? হয় পইচাটোৰ কাৰণে ফোন কৰিছো আৰু মানে মোৰ তাত ভাল অফাৰ এটা আছিলে আপোনাৰ
অ কিহৰ অফাৰ?
মানে মই মইতো বৰ্তমান দিলাৰত কৰি আছো না এতিয়া
অ'
যে মোৰ তাৰ পৰা মানে তটো ভাল অফাৰ এটা আছিল মোৰ
অ
এই আপোনাৰোিবা ট্ৰেক্টৰ বা কিবা কিবি কিবা কিবা কিবি লোৱা কথা আছিল
অঁ
অপুনি কিবা ট্ৰেকৰ চে কিবা লব পাৰিবে মানে লয় নেকি
এক্টৰ তোমাৰ মোৰ এখন আছে বাৰুতে
অ নহয় মানে আৰু আপোনাৰ তো মানে ডিকাউট দি আপ টেক্টৰ বাহি গডী চাৰি এগিব ডিছকাউট দি আছিল আোনাক
অ
আপোনাক এতিয়া কিবা লাগিব নেকি এ কাৰ মানে বা বাইক হ'লেও কাৰ হ'লে বাতো আপোনাৰ স্কুট হ'লেও আপুনি ডিছকাউণ্ট দি আছোনে এতিয়া
উ মই কাৰ এখনহে লাগিছিলো
আপোনাক কোনখন কি কাৰ লাগিব এতিয়া আপোনাক মানে মই কাৰণে ফোন গলা আপুনি মাজতে মোক গৈছিলে কিবা গাড়ী দিলা আপোনোক কিবা ডিছকাউটছকা হলে জনাব বুলি
অ মই কৈছিলো মনত আছে মনত আছে মোক তোমাৰ হেৰি স্কপিঅ এনখন যে হেৰি এ
হয় হয় আছিললী মুখ লাগিব ন সেইখন আছে বাৰু আপুনি কমতে পাই যাব
কিমান মানত আহিব
এতিয়া মানে আপুনি কওকচোন আপোনাক কিমান মৰ ভিতৰত লাগে এইখন
অ তোমাৰ সেইখন তোমাৰ তোমাৰ হেৰি বাৰ পোন্ধৰ মান
আপুনি মানে যদি মোৰ লিংকত ল'ব বিচাৰে আপুনি লাষ্ট য আপোনালোকৰ আপুনিা চৈধ্য চাই চৈধ্য পাই যাব
চাই চধ্যত ন
হয়
অ অ
মানে আপোনাৰ ই তো একো বেয়া কণশ্যন নহয় গাড়ীখন নতুন গাড়ী
হা
মানে অসুবিধাৰ কাৰণে বিক্ৰী কৰিলে আপুনি যদি এইখন লয় য ল'ব পাৰে মানে দুপিচে আছিলে পিচ লৈ গ'ল আৰুটা আৰু এখন গাড়ী আছে লাষ্ট মই আপোনাৰ সেইটো কাৰণে ফোন কৰিলো
আচ্ছা আচ্ছা
আপুনি সেইখন ল'ব নহয়
ল'ম ল'ম মই হেৰি এটা কাম কৰা মই কিবা এটা এডভাস দিম এডভান্স দি পেলাই ৰাখি থ নেকি
অঁ এইখন আপুনি এডভাঞ্চ এ দি থ'লে ভাল আছিল মানে মই মানে ফকতে কাইলৈ চেল হৈ গ'লে আকৌ বেয়া হৈ যাব মানে
সেইটোৱেতো অ এটা কাম কৰা মই তোমাৰ তোমাৰ স্কেনাৰখন মোক দি দিবা
হয় হয়
মই কিবা এটা দি পেলাই এডভা্স কৰি ৰাখি থাকিম
অ হ'ব কেচ নাই একো নাই বাৰু তোমাক মই স্কেনখন এতিয়া মাৰি দিম তুমি স্ক ম তুন কব কে থ মে এডভা্ দি থৈ দিবা তেতিয়া মইখন বুকিং কৰি থৈ দিব পাৰিম।
অকে-অকে
এ, তুমি কেতিয়া মানে ল'ম বুলি ভাবিছা এইেইখন
মই কেতিয়া মানে তোমাৰ হেৰি মানে পইচা এটা পাবলৈ আছে এই জুলাই পোন্ধৰ তাৰিখ মানে পামেই মানে লোন এটা পেলাই কৈছিলো। এ প পোন্ধৰ তাৰিখ মানে পালে তোমাৰ বিশ তাৰিখ মানে লৈ ল'ম
অ', ঠিক আছে দ খালি আপুনি ইমানো। মানে মইো কেনচেল নকৰিব আৰু মানে গাড়ীখন মই খুব বেছি হয়টো। পাঁচ দিন ৰাখিব পাৰিমাৰিছত ৰাখিব নোৱাৰিম আৰু
অ', ঠিক আছে। ঠিক আছে। মই ল'ম দিয়া। বেলে বেলেগক দিন বেলেগক দিন নিদিবা খালি।
মই ইমান পুৰণা নহয়। এইটো নতুনকৈ সোমাইছো মানে চাই পাঁচ ছদিন ৰাখিব পাৰিম আৰু দহ দিন
আচ্ছা অ,
তুমি, আজিকেইটা আজি তোমাৰ পাঁচটা হৈ গ'ল। তুমি পাৰিলে পোন্ধৰ তাৰিখমান আগত ল'ব চাবাচোন।
পোন্ধৰ তাৰিখমানান ন
তুমি পূণ মাংসল লৈ যিয়া হয়। মানে কিয় ভাল আছিলে মই মানে এতি মই এটা যাবা নিছিলো ন। মোৰ ত কিবা এটা ওলাল হয় তাৰপৰা
আচ্ছা,
আৰু তুমি ন গা়ীখন ভাল কণ্শ্যন পালা হয় এতিয়া
উম,
তুমি কি এইখন ল'বা চিঞৰটো
মই চিঞৰ অ,
অ', আচ্ছা ঠিক আছে। মইত কিবা কাম কৰিবা তুমি কাইলৈ এপাক পাৰা যদি আমাৰ দিলৰ ফালে আহিবাচোন এপাক
অ', অ, ডিললাৰিল তোমালোকৰ ডিলাৰটো কোন ফিল্ড আছিলে। অ,
আমাৰ সতিতো এইটো এইটো আমাৰ হেৰি আমাৰ যে, মোৰ যে আগৰ ৰুমটো আগতে ৰুমটো চাইমিখ দেখিছিলা।
অ, সেই কন্দে ন?
অ, চা মিখা টো যে তোৰ বাঁওঁ চাই গলিতা সোমাই গৈছে সোমাই গৈ অকমান আগত ম, দিলাই মানেমাৰ দিলাই।
আচ্ছা-আচ্ছা
তুমি তাতেটো ল'ব বিচাৰা মানে কাইলৈ আহি যাবা তোমালোক কাইলৈ মই কথাথা পাতি তোমাৰ চব কাগজ চাগজ কলিয়াৰ কৰিব লাগিব না
অকে কি-কি-কি-কি কিবা বেলেগ বেলেগ ডকুমেন্ট লাগিব নেকি?
নাই-নাই ডকুমেট নালাগে তোমাক মই এইখিনি মানে কৰত নকওঁ আৰু তোাক মই এইখিনি মই ধৰ হেৰি কৰি দিম ফোন মূৰ মেছেজ তোমাক মই হোৱাটছআপত দি দিম কি-কি লাগে।
আচ্ছা দ হেৰি কৰি দিবা দিয়া অ,
অ', আৰু তুমি এডভা্ঞ্চটো কিমান নিবি ভাবিছা?
এডভানস মই তোমাৰ
এক মাহ শুনা তোমাৰ গাড়ীখনৰ নামটো হ'ল তোমাৰ এতিয়া চাৰে তোমাক দিম হে
অ',
তুমি একগিলামৰ কেনেকৈ ৰাখিম কোৱাচোন।
কিমান মান দিব লাগিব মোৰ তাৰ মানে এক একটোৱে আছে।
কিবা এটা বেছিকে দিয়া তুমি মিনিমাম প্ৰথম যদি মোক মিনিমাম দে দুই মমানটা দিয়া
অঁ
তেতিয়া মই ৰাখিব পাৰিম এ একত ক ৰাখিব
একণ মানে দেৰ দেৰ টো মু ত নাই মই কোোৰ পৰা সুধি পেলাই কৰিবই লাগিব
অ তুমি কাৰাব পৰা মিলাই লোৱা খালি মানে তোমাক কিয় কলো গাড়ীখন মানে একদম নিউ হৈ আছে একো প্ৰব্লেম নাই
আচ্ছা
তুমি এইখন মান আখি জদি হ ভাল আছিল তোমাৰো পিছত সুবিধা হ'ল হয়।
অ' তোমাৰ তাত হ'ব নেকি?
মোৰ তাত হোৱাত হ'ব কিন্তু হ'ব কি মোৰ মনল নাই তোমাক কেছ দিবহে পাৰিম।
অ'।
তুমি প্ৰথম কাইলৈ আমাৰ ঘৰলৈ আহিবা এপাক।
অ', অ' ঠিক আছে।
ঘ ঘ ঘৰপ পৰা আহি তুমি জিলা গহি যাবা মোৰ লগত যাব পাৰিবা বাৰু জিলাতে।
অ'
আৰু তোমাক এনেই তাত গোৱাৰ পিছত কিব ক সুধিব তুমি সেইবিলাক চব কৰিবা তোমাক তুমি গা়ী চাব জান নাই সুধিব তুমি ক'বা অ' মই জানো মই আগৰ গাড়ী চে চলাই থাকম বাৰু।
অ'।
মানে গাড়ীখন নতুন হৈ আছেতো চবকে মানে দিব বিচৰা নাই কিন্তু মানে মই তোমাক এক চিনি পাও মানে ভাল নকৰ এগে ব মই এইখন দি দিলো আৰু। বাকী তুমি তুমি ৰাতিপুৱা চাৰে দহ সটা এঘাৰটাৰ ভিতৰত আমাৰ হ'লে আহিবাচোন।
অ' ঠিক আছে তুমি আকৌ মানুহ মানুহতো আকৌ বেলেগলৈ গুচি নাযাবা।
নাই নাই মই কতো ন বাহি এক জলি আহিব বেছি দেৰি নকৰিবা।
অ' আজি সন্ডে আছিলে ঘৰতে আছিলে ন?
অ' আজি চানণ্ডে আজি অফ থাকে যে ঘৰতে আছিলোঁ।
উম, মই আজি তুমি কোৱা হয় মই আজি যাব পাৰিলো হয়।
নাই নাই এই দিনটো মানে মই অলপ বিজি থাকোঁ বিজি আছিলোঁ কামত আজি চানডে যে অপ পাইছিলোঁ।
অ'।
সেইটো কাৰণে মই ভাবিলোঁ নাই তোমাক এতিয়াই ফোন এটা কৰি তোমাক চিঞৰটো কৰিৈ থৈ দিওঁ আৰু।
আত্ছা।
বাকী খৰ খাতি ভালেই নহয়োমাৰ?
বাকি খবৰ খাতি ভালে, তোমাৰ?
এ কি কবা আৰু যেনে তেনে আছো আৰু।
অ' ক'লৈকো ওলাই যোৱা নাই?
নাই নাই ক'তো ওল এই ওলাই যাবলৈ আজিকালি পইচা লাগে পইচাাটোৱে দিগদাৰ।
সেইটোৱতো অ'।
পইচা কমি আছে যে এতিয়া এতিয়া তুমি এতিয়া তুমি যাম বুলি ভাবিলে চবতে যাব পাৰিবা কিুমাৰ চবত মন হৈছে পইচা।
পইচা অ'।
তুমি নিজে ভাবাচোন তুমি যে শ্বিলং বা ক'ৰবাত যামেই সি তোমাক মিনিমাম বাজেট সাত মান ছয় মমান লাগিব।
অ'
হয় লাগিবা তুমি কোৱাচোন মোক? অ' সেইটোৱে এই সেইবাক এতিয়া মানে খচ কৰিব পাৰো কিন্তু মোৰ কামত থৈ দিয়া পইচা যে মই খৰচ দিগদাৰ হ'ব।
সেইটোতো অ'।
সেইকাৰণে মই খৰচ কৰিব বিচৰা নাই বাকী তুমি যাম বুলি ভাবিলে যাব পাৰোঁ ক'ৰবাত তুমি যদি যাম বুলি ভাবা।
মই তোমাৰ এইফালে মেঘালয় ফালে যাম বুলি ভাবিছিলো পাৰ্ক।
অ' তম ভালে আহিব তুমি গাড়ীখন ল'বা তোমাৰা গাড়ী দি গ'লো হয়।
গাইতি অ'
এ তোমাৰো তুমি গাড়ী চলাব ভালকে জানা নহয়।
মই জানো জানো।
হয়নে তোমালোকৰ গাড়ী চাই আছেনেকি?
আগতে এখন আছিলে চুইফ্টি এখন আছিলে আগতে চুইফ্টি এখন আছিলে এখন বিক্ৰী কৰিলে।
কিয় কিয় বিক্ৰী কৰিলা এখন ভালে লাগিছিলে আছিল চুইফ্টি খন।
এই চুইফ্টখন তোমাৰ এইবিলাক এবাৰ এক্সিডেণ্ট হৈছিলে মানে।
অ' কি কয়, কি কয়।
এক্সিডেণ্ট হৈছিলে মানে এবাৰ।
হয়, হয়। তেতিয়া গাড়ী খন
ত গাড়ীখন তাতে অকমান বেয়াকৈ কেচ হৈ গ'ল। ডেমেজ হৈ গ'ল মানে তাৰপিছতে এইখন বনোৱাতকৈ বিক্ৰী কৰিয়ে দিলোঁ।
ঠিকেই ঠিকে কৰি ঠিকে কৰিলে বাকী সেইখিনি পইচা জমা।
অ' সেই কটা পইচা মানে মানুহক দি থৈ দিয়ে আছে। সেইখিনি উঠাই পেলাই আকৌ লোন এটাত। এপ্লেলাই কৰিছো সেয়া তাৰপিছত এইখনকে লৈ লম আৰু স্কৰ্পিঅ' খন
ভালে কৰিলা, ভালে কৰিলা, কম দামতো পাই আছা ভাল গাড়ীএখনন পাবা।
সেইটোৱেতো।
আৰু এনে কলো তোমালোকৰ চাগৈ তোমাৰ চাগৈ হয়তো সপোনে চাগৈ লম বুলি ভবাটো।
উম, পুৰা মোৰ সপোন।
ঠিকে আছে, ঠিকে আছে, মানে সদায় লোৱা মানে সপোন সপোনো পোৰকৈ পাব লাগে, এতিয়া ভাল লাগে। এতিয়া আমাৰ কি আমি এতিয়া এনে যেনে তেনে চলি আছো আৰু এতিয়া ঠিক কৰিব নোৱাৰো নহয়।
অ' বাকী তুমি গাড়ী চাড়ি লোৱা নাই।
নাই যিকেইটা পইচা পাওঁ এইব চ'ব চবতে মিলাওতে যায়।
অ'
মানে কামটোৰ পাৰমেনেন হোৱগৈ নাই যে।
সেইটোৱে টো
পামিনেন হ'লে মানে দমহাটো বেছিকৈ দিয়ে, এতিয়া পামিনেন হোৱাৰ নাই দমহাটো কমাই দি আছে মানে
অ' এতিয়া কৰি থাকা তাৰপিছত পিছত পাৰ্মেন্ট হৈ যাবগৈ।
উম, এতিয়া দমহাটো বেছি নিদিয়া মোক চৈধ্য মান দি আছে। উম, ন একোৱেই নহয় মোৰ। মোৰ মাহটো কমিওতো তেলতে গুচি যায় চাৰি পাঁচ হাজাৰ মান টকা।
সেইটোৱে টো তেলৰ যিহে
দচ মান থাকে দহটো ধৰ মোৰ তাই তোৰ। নিজৰ ধৰ কাপোৰ চাপোৰ এইবিলাকে গুচি যায় তিনি চাৰি মান।
অ'
বাকী ধৰ দুই তিনি মাহ এনেকুৱা ঘৰতে গুচি যায়।
সেইটোৱেটো অ'।
থাকে গৈ হাতত তিনি চাৰি মান এটা।
অ'
তিনি চাৰি মান তুমি কিমানেই চলাব পাৰিবা তুমি মোক কোৱাচোন চাৰি মানটো। বেছি দিন চলাব নোৱাৰিবা নহয় তুমি সেটোদি। সেইকাৰ বেলেগ কাম এটা চাই আছো কিন্তু পোৱা নাই তুমি কিবা তোমাৰ আছ নেকি বা কাম চাম বেলেগ।
বেলেগ তোমাৰ হেৰি এটা অফিচত ৰিনিভাৰ মাৰিব লাগে মাৰিবা।
অ' পাৰিম তোমাৰ দৰমহা পাতি কিমান।
দৰমহা তোমাৰ পঁচিচ্ছ হোজাৰকৈ দিব।
অ পাৰিলো পাৰিলো
মানে মোক কৈছিলে হেৰি মাৰিবলৈ তোমাৰ মানে কেইটা বজাৰ পৰা তুমি বাৰটা বজাত গৈ
হম
তমাৰ নহয় বাৰটা নহয় এঘাৰটাত গৈ পেলাই তুমি তিনিটা বজাত আহি যাব লাগে
হ'ব পাৰি দমাৰো ধুনীয়া আছে প পঁচিছ চাৰো ধুনীয়া দমাৰ এইটো
অ মানে মোক কৈছে তাৰপিছততি মই মানে এইবিলাক কামৰ পৰাই ছুটি নাপাওঁ খেতি বাতিৰ পৰা
উম গম পাইছো এনে কোনডোখৰত আছে নো
তোমাৰ এইফালে কেতিকী বাৰী বুলি কয় জেগা এটা আছে।
অ পিছত কি কৰিব লাগে মই বুজি নাপালোঁ।
অফিচত মানে তোমাৰ এতিয়া ফাইল বিলাক ধৰ চেকিং কৰিব লাগে।
অ আচ্ছ আচ্ছা কৰিব লাগে নহ।
অ।
সেইটো হব তুমি মোক এটা কাম কৰিবা তাক সুধিবা। কেতিয়া যাব লাগে মই গ'লো হয় কেতিয়া যাব লাগিব এনে তালৈ।
কেতিয়া তুমি মানে তোমাৰ বায়'ডাটা খন মোক দিবা।
অ তোমাক হোৱাটছআপত দি দিম নেকি নে লগত লৈ যাম।
লগত তুমি মানে তুমি বায়'ডাটা খন বনোৱা আছে।
বায়'ডাটা আছে, আছে বনোৱা আছে মোৰ।
অ সে-সেইখন তুমি এটা কাম কৰিবা হেৰি। আৰু কিবা আৰু কিবা কি কেইটামান ডকুমেন্টচ লাগে। সেইকেইটা মই তোমাক হোৱাটছএপত দি দিম। তুমি হেৰি কৰিবা হেৰি মানডে দিনাখন। কাই-কাইলৈ কাইলৈ তুমি এপাক যাবা।
অ তুমি অফিচত থাকিবা নেকি কাইলৈ তাত থাকিবা নেকি তুমি। অ।
তুম তাৰপিছত তুমি যাবা আৰু মই তাৰ মিলাই, মিলাই পেলাই কোৱাই দিম হ'ব।
অ হ'ব বাৰু দেই ধন্যবাদ দেই কাৰণে। কেতিয়া মানে তোৰ এতিয়া তোৰ কাইলৈ প কাইলৈ যদি যাওঁ আৰু। কামটো মানে মোক কেতিয়া মানে হ'বগৈ চাগে।
কাইলৈ গ'লে তোমাৰ নেক্স সপ্তাহত তোমাৰ কাম ষ্টাৰ্ট হৈ যাব।
আচ্ছা আচ্ছা মই ডেইলিতো ডেইলি ৰাতিপুৱা আপ ডাউন কৰিব লাগিব নহ।
উম।
অ প্ৰথম চাগে চেলাৰীটো পঁচিছ মাহ তাৰ পিছতে বাঢ়িব আৰু।
প্ৰথম চেলাৰীটো পঁচিশ তাৰ তোমাৰ, তোমাৰ কামটোৰ ওপৰত চাব। কামটো যদি ভাল হয় তোমাৰ হেৰি কৰিব। তোমাৰ চেলাৰিটো বাঢ়িব। মানে তুমি যদি কামটো যদি ভালদৰে কৰা পাৰ্মমানেণ্টো হৈ যাব পাৰে।
আচ্ছা আচ্ছা মানে কামটো চাই ডিপেণ্ড কৰে না।
কামটো চাই পিনে ডিপেণ্ড কৰি